হেল্ল' অ শুনিছ শুনিছ অ অ শুনিছো, অ কি কৰি আছ।
এই আছিলোঁ ৰ এই ডিগ্ৰীৰ পিছত কি কৰিম তাকে ভাবি আছিলোঁ
অ তাকেইতো ময়ো তাকে ভাবি আছো এই নিবনুৱা সমস্যা ইমান বাঢ়ি গৈছে।
পাব চাকৰি পাব কাৰণে ইমান টান হৈ গৈছে
সেইটোৱে নিবনুৱা সমস্যা বহুত বাঢ়ি গৈছে। মানে শিক্ষিত হ'লেও মানে কি অশিক্ষিত হোৱা টাইপতে হৈ গৈছে আৰু।
হয় অৱশ্যে আৰু ইমান জনসংখ্যা বৃদ্ধি হৈছে মানে কিন্তু যিমান খিনি বৃদ্ধি হৈছে আমাৰ সিমান খিনি মানে কৰ্ম সংস্থাপন নাই।
অঁ নাই নাই সেইটো নাই।
সেইকাৰণে এইটো সমস্যা বৃদ্ধি পাই আছে দিনক দিনে।
সেইটোৱে এতিয়া আমি অসমতো ইমানখিনি নাই অসম সেইকাৰণে মানে মানুহবোৰে বাহিৰত যাবলৈ চেচ-
অসমৰ অ সেইকাৰণে
উম সেইকাৰণে আৰু কিছুমান মানুহতো যাব নোৱাৰে ন বাহিৰত।
চবেইতো নোৱাৰে। সেইখিনি সময়টোতো চবৰে নাথাকে যে বাহিৰত যাব
উম উম সেইটো কাৰণে কি নিবনুৱা সমস্যা মানে বাঢ়িও গৈছে।
অ আৰু চবৰে সেনেকুৱা সুবিধাও নাথাকে কিছুমানৰ ঘৰত তেনেকুৱা বয়সস্থ মাক দেউতাকো থাকে এৰি যাব নোৱাৰে। সহজতে ঘৰত থকাটো প্ৰয়োজন। ত' সেইবোৰ মানুহটো নিজে নিজৰ ঠাই খিনিত থাকি পিনে কাম বিচাৰিব কাৰণে চেষ্টা কৰিব।
উম উম উম সেইটোৱে।
আৰু আজি-কালি এনেকুৱা হৈ গৈছে মানে অকল চৰকাৰী চাকৰিৰ ওপৰত নিৰ্ভৰ কৰি থাকিলে লাভ নাই।
বিকজ চৰকাৰে কিমাননো চাকৰি ওলাব
সেইটোৱে এতিয়া মানুহবোৰে মানে কি অকল চৰকাৰী চাকৰিৰ ওপৰতে মানে কি ডিপেণ্ডটো হয় সেইটো কাৰণেটো মানে নিবনুৱা সমস্যাটো বৃদ্ধি পাইছে ন এত- এতিয়া যদি নিজৰ এটা ব্যৱসায় খোলে প্ৰাইভেটকে যদি কিবা এটা জব কৰে তেতিয়া মানে সেই বস্তুটো নাথাকে তেতিয়া ন চবেই কৰ্মত নিয়োজিত হৈ থাকে।
হৈ থাকে সেইটোৱেইটো আৰু কি হৈছে তোৰ মানে আজি যোনবোৰ শিক্ষা অনুষ্ঠান আৰু,
উ উ
তাত মানে সেই- বাস্তৱিক যোনটো-
অ বাস্তৱিক যি- টো মানে অ অ দি থাকিব লাগে সেইটো বস্তু নিদিয়ে।
সেইটো অ হিত
অ সেইটোৰ অভাৱ হৈ আছে কিন্তু মানে সেইটো বস্তু স্তুহে দিব লাগে যাতে মানে ফিউচাৰত সেইটো কাম আহে ভৱিষ্যতে সেইটো কাম আহে যাতে উম আমাক যিটো দি আছে সেইটো ইমানটো কাম নাহে ন
সেইটো কাম নাহে। এনেকুৱা বস্তু দিব লাগে যাতে পিছৰলেকে কামত আহে।
উম উম সেইটো দিব লাগে এতিয়া মানে যিটো এতিয়া জব কৰিম সেইটো বস্ত সেইটো কাৰণে নতুনকে আমি এটা জ্ঞান আহৰণ কৰিব লগা হৈ যায়
কৰিম অ হৈ যায় কিন্তু সেইখিনি সেইখিনি বস্তু যদি ল'ৰা ছোৱালী বিলাকক সৰুৰ পৰাই যদি শিকায়
উম
সিখিনি যদি স্কিল ডেভেলপ কৰে তেতিয়া ভাল হৈ যায় পিছলৈকে
উম উম সেইটোয়ে
তেনেকুৱা আৰু অসমত কি হৈছে
অ
অসমত কি হৈছে তোৰ বিনিয়োগৰ বহুত অভাৱ আৰু মানুহৰ হাতত মানে সেইখিনি বস্তু ক্ৰয় কৰিবৰ কাৰণে সেইখিনি সেয়াও নাই পইচাও নাথাকে ন চবৰ হাতত তে হয় আজিকালি ইমান তোৰ ডাঙৰ ডাঙৰ কম্পেনী বোৰ আহি পিনে ধৰ তোৰ ইয়াতে দোকান দিছে ধৰ তোৰ এম কি বুলি কয় এইজ এন ম হওক বা এইবিলাক ডাঙৰ ডাঙৰ কোম্পেনীজবোৰ আৰু যোনবোৰ ব্ৰেণ্ডেড ব্ৰেণ্ডেড আইটেমছ বোৰ মানে চেল কৰে আৰু
উম উম
সেইবিলাক ধৰ কৰিছে কিন্তু অসমটো ইমানো মানে আছে ধৰ আজিকালি বৃদ্ধি পাইছে ধনী মানুহৰ সংখ্যাও কিন্তু ইমানো নাই যে সবেই সেইবোৰ বস্তু ক্ৰয় কৰিব পাৰে
উম উম সেইটোয়ে এতিয়া নিবনুৱা সমস্যাটো
খিনি
প্ৰকাৰবোৰো আছে ন
অ বেলেগ বেলেগ আছে
উম মানে শিক্ষিত নিবনুৱা অশিক্ষিত নিবনুৱা তাৰপিছত ঋতু ভিত্তিক নিবনুৱা এইবোৰোতো আছে হেনক ক এতিয়া মানে ঋতু ভিত্তিক ক'ব গ'লে এটা মানে নিৰ্দিষ্ট মানে বছৰৰ এটা মানে নিৰ্দিষ্ট দিনতহে মানে সেই বস্তুটো আহে ন যেনে কৃষি হওক সেনেকুৱা সেইটোতো নিৰ্দিষ্ট মাহতহে কৰিব পাৰি আৰু
পাৰি উম উম
সেইবোৰো নিবনুৱাতে পৰে আৰু
উম আৰু কৃষি সকলৰ আমাৰ কি হৈছে যে মানে সিহঁতৰ তাত কি সিহতে মানে বহুত নিৰ্ভ তোৰ ভাল এইটো জলসিঞ্চন ব্যৱস্থা নাথাকে সিহঁতৰ তাতে সিহঁতো সদায় তোৰ বাৰিষাৰ ওপৰতে নিৰ্ভৰ হৈ থাকে আৰু সিহঁতে ধৰ ভাল ভাল তোৰ ৰাসায়নিক সাৰো ব্যৱহাৰ কৰিব নোৱাৰে যোনবোৰ বহুত মানে কিছুমান ভাল ভাল কোৱালিটি থাকে যোনবোৰ দাম বেছি ত সেইবোৰৰ কাৰণে হেহতিৰ খেতিও ভাল নহয় কেতিয়াবা কেতিয়াবা।
অ নহয় নহয় নহয় এতিয়া মানে অশিক্ষিত নিবনুৱা, ক'ব গ'লে মানে যিবোৰ মানে যিবোৰ জেগাত মানে শিক্ষাৰ অভাৱ আছে তেওঁলোক, যিবোৰ শিক্ষা লাভ কৰা নাই তেওঁলোককে মানে অশিক্ষিত নিবনুৱা বুলি ক'ব পাৰি আৰু
অ অ কিন্তু শিক্ষা থাকি পিনেও যোনবোৰ বহি থাকে আৰু
উম উম তেওঁলোকতো শিক্ষিত নিবনুৱা বুলি কয় আৰু মানে তেওঁলোকৰতো জ্ঞান আছেই যে তাৰ মানে নিজাকে কিবা এটা, কৰা আৰু কিন্তু তথাপিও নকৰে মানে চৰকাৰী চাকৰি, চাকৰিৰ ওপৰতে মানে ভৰসা কৰি থাকে। হেনকা কথা।
সেইটো সেইটো দি নহয় ন। চৰকাৰেনো কিমাননো চাকৰি ওলাব পাৰিব যিমান যি নহলেও, সেই সেইকাৰণে মানুহবোৰে। ধৰ তোৰ আত্মসহায় গোটবোৰে হওক, আৰু চৰকাৰেতো আজিকালি কিমান সহায় কৰি আছে। পইচাৰে। ত সৰু সৰু উদ্যয়গবোৰ।
সেইটোয়ে অ অ অ, সেইটো উন্নয়নতটো কৰিব লাগে তেতিয়াহে মানে নিবনুৱাৰ সংখ্যাটো কমিব আৰু
অ তেনেকেই সৰু সৰু সংস্থাপন যদি। হয় ঋণ দি সহায় কৰি পিনে। আগবঢ়াব পাৰে সেইটোৰে ভাল হ'ব।
উম ভাল, এ জনসংখ্যাৰ যিটো বৃদ্ধি জনসংখ্যা সেইটো যদি অলপ কমি যায়। এতিয়া যদি আইন কিছুমান দেশত থাকে ন কি এ ইমান তাহে জন্ম,
আইন অ অ অ, সেইটো কিন্তু ভাৰতত লব লগা হৈছে কাৰণ, ভাৰতত মানে বহুতেই জন, সংখ্যা বৃদ্ধি হৈছে এক নম্বৰত আছে এতিয়া। অ,
সেইটোৱে,
সেইটোৰ কাৰণে কিবা এটা মানে। কৰিব লগা হৈছে এতিয়া।
সেইটো কৰিলেহে নিবনুৱা সমস্যাটো মানে শিথিল হ'ব আৰু
উম আৰু তোৰ মানুহবিলাকে। বিনিয়োগ কৰিব লগা হৈছে।
সেই মানুহবোৰেই কিছুমান মানুহ মানে অকল মানে। কৃষিৰ ওপৰতে নিৰ্ভৰ হৈ থাকে যে সেই,
অ পঞ্চাশ শতাংশটো এতিয়ালৈকে তোৰ কৃষিৰ ওপৰতে নিৰ্ভ ঘৰে হৈ আছে এতিয়া চাব গ'লেও,
উম উম, এ সেইটোতো ঋতু ভিত্তিকহে হয় ন মানে সদায়তো কৰিব নোৱাৰিয়ে। এটা পাৰ্টিকুলাৰ সেহে থাকে ন মাহতহে কৰিব পাৰি। যেতিয়া তেতিয়া নক কৰিব নোৱাৰি ত তাৰে পিছত মানুহে কি, কৰিব এনেতো বহি থাকিব লগা হে হয় তাৰ কাৰণে য বেলেগ নিজৰে কিবা এটা ব্যৱসায় কৰিব পাৰে সেইটো কৰিব পাৰে আৰু কিন্তু নকৰে ন অকল খেতিতে মানে সেই কৰি থাকে
অ খেতি বাৰু কৰক কিন্তু লগতে যদি ব এটা বেলেগ চাইডে এটা ব্যৱসায় ও থাকে
অঁ তেতিয়া বেছি ভাল অঁ নিবনুৱা সমস্যা টো আহ ওম ওম নিবনুৱা সমস্যাতটো সেই কু প্ৰভাৱো আছে কুপভাৱো পৰে ন
অঁ
দৰিদ্ৰতা বৃদ্ধি পায় যাৰ ফলত ফলত এইটো নিবনুৱা সমস্যাৰ সে হয়
উন্নয়নো নহয় উন্নয়ন কমি যায়
ওম ওম কমি যায় আৰ্থিক উন্নয়নো নহয় সেইটো
নহয় চব ফালৰ পৰা কমি যায় হাস পায়
সামাজিক অস্থিৰতাটো বৃদ্ধি পায় আৰু এনেুৱা
আৰু আমাৰ অসমতটো কিমান তোৰ হস্তশিল্প আছে তে ক'ব গ'লে
অঁ অঁ সেইবোৰতো মানে লাহে লাহে নাইকিয়াই হৈ যাইছে আৰু সেইবোৰৰ ওপৰত যদি মানে পৰম্পৰাটো লক্ষ্য কৰিব লাগে আৰু তেতিয়া মানে সেইবোৰৰ ওপৰত ধ্যান দিব লাগে আৰু
অ
উ
এইবোৰৰ ওপৰত যদি গুৰুত্ব দিয়া যায় এইবোৰ সমস্যা কমিব লাহে লাহে
উম তেতিয়া মানে নিজৰো এটা কৰ্ম সংস্থাপন থাকে আৰু
থাকে নিজৰ যোনবোৰ কৰিব পৰা বস্তু থাকে যিয়ে নহওক কিয় সৰু সুৰা হলেও মানুহে কিছুমানে লাজ কৰে যে অ এনেকে নিজৰ সৰু এখন দোকান দি ৰাস্তাত বহিলে কি বুলি ভাবিব
উম উম উম
কিন্তু তেনেকুৱা নহয় মানুহতো সৰুৰ পৰাই ডাঙৰ হয়
উম উম সেইটোৱে এটিয়া মানে কৃষিখণ্ডৰ যিবোৰ আজিকালি আজিকালিহে হৈছে আগতেতো কেনেকুৱাও এটা কৃষিখণ্ডৰ মানে কেনেকা এনেকুৱা এটা পৰিস্থিতি আছিল আধুনিকৰণ হোৱা নাছিল এতিয়া মানে লাহে লাহে এই বস্তুটো হৈছে যাৰ সেই কাৰণে এটা মানে
উঠি আছে আৰু চৰকাৰে তোক সেই পইচাও দিয়ে
উম উম পইচাও দিয়ে তাতে
তেনেকে আৰু আজিকালিতো সেই আত্মসহায় গোট বিলাক বা সৰু সৰু উদ্যোগ বিলাককো পইচা দি আছে
উম উম উম
উঠি আহিবৰ কাৰণে।
উঠি আহিবৰ কাৰণে এই চৰ চৰকাৰী ইমানো মানে কৰ্ম সংস্থাপন হেৰি কৰিব নোৱাৰে আৰু
নোৱাৰে কিন্তু সেনেকে পইচা দি পিনে ঋণ দি পিনে সহায় কৰি আছে যাতে মানুহে নিজে কিবা এটা খুলি পিনে আত্মনিৰ্ভৰ হওঁক।
উম, উম, উম।
নিজেতো উঠি আহক লগতে দশটা বিচটা কে একেলগে উঠাই আনক তেনেকা।
উম, উম, দে দে হ'ব দে।
অ' দে তেয়